শুনিছা না? হেল্ল'।
অ', হয়। শুনিছে না?
অ'।
হেল্লো'। অ', শুনিছে এতিয়া অ'। এইয়া এনে আছো বাৰু একো কৰা নাই এনে বহি আছো। ঘৰত-ঘৰতে, ঘৰতে।
অ'।
আপুনি? ৰুমতে নে ঘৰতে?
অ', ৰুমতে আছো বৰ্তমান।
উম।
এই এনেই মো-মোবাইল চাই আছিলোঁ মানে। অ'। মানে আৰু গৰমত বাহিৰত যাবও মানে ডিষ্টাৰ্ব হয়।
অ', অ', এইটোৱেটো বহুত গ
ওলাব নোৱাৰোঁ, অ'।
উম, উম।
এ মানে ৰুমত থাকিলে আৰু সেনেকাই আৰু মোবাইল চাই থাকা হয়।
উম। আজি আৰু গৰম হৈ গ'ল আৰু।
অঁহ।
এতিয়াতো বতাহটো গৰম গৰম লাগিছে আৰু এতিয়াও।
উম উম গৰম উম হয়।
এনে কিমান ডিগ্ৰী বা চলি আছে?
এইপিনে থাৰ্টি টু থাৰ্টি ওৱান থাৰ্টি তেনেকে হৈ আছে আৰু এতিয়া।
উম উম।
ইমানো হোৱা নাই বাৰু ঠিকে আছে, থাৰ্টি টু থাৰ্টি থ্ৰী এনেকা চাই যায় আৰু।
ইমান হলে ঠিকে মানে সেইটো বেছি হলে আৰু থাৰ্টি ফাইভ থাৰ্টি ছিক্স গ'লে বেছি হৈ যায় আৰু।
আৰু এই গাঁৱত গম নাপায় মানে গছ চছ আছে যে।
অহ অহ।
বতাহ অলপ বতাহটো আহি থাকে অলপ অলপ।
উম, টাউনত বেছি হয় অলপ।
উম উম টাউনতটো বেলদিং চেলদিং গোটেই গৰম হৈ গলেই বেছি যি গৰম লাগে আৰ। আৰু গছৰ তলত বহি থাকিব পাৰিবা, অলপমান বেছি বতাহ লাগিলে আৰু।
হয়। এনেই তোমাৰ কি মোবাইল এইটো?
এইটো মোৰ কি বুলি কয় ৰিয়েলমি ৰিয়েলমি অ ৰিয়ে
নতুন মানে টপ টপ মডেল না না?
অঁহ এতিয়া ৰিয়েলমি ফ'ৰ্টিন প্ৰ প্লাছ প্ৰ আছিলে ফৰ্টিন প্ৰ প্লাছটো আৰু।
ভালেই বাৰু। এইবছৰ যোৱা বছৰলৈ এইবছৰ যোৱাবছৰত লোৱা, মে নেকি মে মানত লৈছিলো মে।
অঁ।
এতিয়া একবছৰ পাৰ হৈ গ'ল এতিয়া অ ৰিয়েলমি ফৰ্টিন ফিফটিনো আহিলে আৰু এতিয়া মাৰ্কেটত।
ফৰ্তিন, ফর্তিন টো মানে চাবলৈ ধুনীয়া আছিলে আৰু ফিফটিন টো অলপমান বেলেগ বনালে আৰু কেমেৰাত পেলেন চেনেল চব বেলেগ বনাই তে আৰু গধুৰৰ গধুৰ হল বুলি কয়, ফৰ্তিণ টো মানে হালকা আৰু।
হয় হয় এনেতো ফালে চলি আছে চাগে এ
অ নাই নাই নাই। কেমেৰা চেমেৰা চব ঠিক ঠাক চলি থাকে, তোৰ আৰু
তোৰে কিমান কেজি এইটো?
বেটৰী ফ'ৰ থাউজেণ্ড প্লাছ বেটৰীটো এদিন গুচি যায় আৰু মানে এদিন যদি বেছি চলা কেমেৰা চেমেৰা চলালে এদিন বেছি গুছি জাই আও।
উম। সেনেকে আৰু কেমেৰা বেছি চলাই থাকিলে, মানে বেটোৰীটো বেছি
ন নৰ্মেল চলালে আৰু পুৰা
অ'।
এদিন বেছি যায়গৈ আৰু।
অ' অ'।
যাবগৈ ধুনীয়াকে এদিন দুদিন, বেটেৰীটো ভালেই বাৰু, বেয়া নহয়। চলি যায় আৰু, আৰু কেমেৰাটো বাৰু ভালে আছে আৰু কেমেৰাটো মানে আৰু ইমান টো মানে কি বুলি কয় ইমানটো ৰেঞ্জত আৰু ইমান দামত, এইটো কেমেৰাটো ঠিকেই আৰু, চলি যায় আৰু। মানুহ ইডিট নকৰিলেও হৈ যায়, ইডিট নকৰি পেলাই আপলোড দি দিব পাৰি আৰু ডাইৰেক্ট। আপুনি নতুন লবাইল ল'লে?
মোৰ এইটো অপ্প'।
অপ্পো লৈছে অ'।
অ', অস্পো ললো মই।
অ'।
অপ্প' ফাইভ এক্স এটো।
অ', ফাইভ এক্স, কিমান পৰিলে এইটো প্ৰাইজটো?
এইটো ইমান দাম নহয়, মানে ইমান টুৱেণ্টি আণ্ডাৰতে আৰু, অ'।
টুৱেণ্টি হাড্ৰেডত হৈ যায় আৰু, ভাল ফোন আহি যায় আজিকালি।
অ', অ', বেটৰীও ভাল।
বেটাৰী ভাল অ', ছিক্স থাউজেণ্ড ন তেতিয়াহলে মোতকে অলপ বেছি আছে, মোৰতো ফাইভ ঠাওচেন কিমান।
সেনেকে, চাৰ্জটো মানে ঠিকেই আৰু।
অ'।
ঠিকে মানে দুইদিন আৰামছে চলাব পাৰে আৰু। দুই দিনটো যায়ে, অ'। কিন্তু মানে অট'মেটিক, লাৰি থাকিলে মানে কিবা হ'য় অলপ, একেই আৰু। সেটো হ'লেও এদিনত, এদিনত শেষ কৰিব নোৱাৰে আৰু। মানে এদিন লাৰি থাকিলেওঁ।
অ'।
অ', তেনেকুৱা।
অ'।
ভালেই আৰু বৰ্তমানলৈকে এনড্ৰইড আৰু।
উম উম, এণ্ড্ৰইডতো এ ভাল।
অ'।
বেটৰীৰ কাৰণে, মানে এনড্ৰইড ল'লে এটাই ভাল মানে বেটৰী কেমেৰা, চব মানে একেবাৰে হৈ যায় আৰু মানে, অলপ কম কম টকাতে হৈ যায় আৰু।
উম উম।
বাকীটো আৰু বাকী মোবাইল কেইটা বহুত দাম হৈ যায়, আইফোনত গ'লেতো বহুত দাম হৈ যায় বাৰু। কেমেৰা ভাল হ'য় কিন্তু আৰু উ ডাইম হৈ যায় বহুত। কেমেৰা ভাল হ'ল আৰু ক্লিয়াৰ হয়।
বেটেৰী প্ৰব্লেম হ'য় আৰু।
অ, বেটৰীৰ প্ৰব্লেম হৈ যায়, বেটৰীটো প্ৰথমটো বেটৰীতে দিয়া হয় আৰু। বেটৰ ডিষ্টাৰ দিয়ে।
মানে দিনত আৰু কিমান চাৰ্জ কৰি থাকিব এবাৰ দিলে মানে হোৱা এনেকা, হ'ব লাগে আৰু অ,
ৰাতিপুৱা এবাৰ চাৰ্জ দিলে আৰু গোটেই দিনটো চলিব লাগে আৰু।
মানে বাৰে, বাৰে চাৰ্জ দি থাকিলে বেয়া হৈ যায় না।
উম, উম, এইটো
উম বেয়া হয়।
উম, উম,
তোমাৰ এইটো কিমান, কিমান নাম্বাৰ মোবাইলটো?
এইটো মোৰ কিবা মই প্ৰথম কিবা লৈছিলো, কি বুলি কয় ক'পে লৈছিলছে প'ক, তাৰপিছত ৰেডমি, তাৰপিছত এইটোত মানে, এনড্ৰইডত মানে তিনি নম্বৰ আৰু মোৰ।
অ,
নহ'লে তো, প্ৰথমটো কিপেডে চলাই আছিলো।
এই,
এনড্ৰইডত তিন নম্বৰ হয়, এড্ৰটো
উম,
এইটো বাৰু এইবাৰ এইটো, এবছৰ চলিছে অ, এইটোহে এবাৰ এবছৰ মানে ভালকে চলিছে, বাকী মোবাইল কেইটা কি হয়? কিবা এটা নহয়, কিবা এটা বেয়া হৈ যায় আৰু চাৰ্জাৰ বেয়া হৈ যাব নহ'লে মানে, চাৰ্জিং পিন বেয়া হৈ যায়, লাষ্ট বাৰত তটো, তেনেকুৱা কেমেৰাই নিজে, নিজে, নিজে, বেয়া হৈ গ'ল আৰু।
অ,
মাদাৰ বৰ্দ বেয়া হৈ গ'ল বুলি কৈছে আৰু আবাৰ চ'ব হোৱা নাই বাৰু এতিয়া চলি আছে এতিয়া।
উম, উম,
আপোনাৰ কিমান নম্বৰ এইটো?
মোৰো এইটো তিনি নম্বাৰে হয়, তিনি নম্বাৰ মানে এনড্ৰইড। মানে টাচ হিচাপে আৰু আগত কিপেডত আছিল।
অ, অ, অ,
অ,
মোৰ, যোৱ, যোৱা বাৰত মানে মোৰ।
উম,
মুছলমান চলাইছিলোঁ।
অ, অ, অ,
এতিয়াও আছে, মোবাইলতটো মানে কিন্তু বেটৰীতটো বেয়া হ'ল, বেটৰী নাথাকে মানে, ইমান লাষ্টিং নহয়।
অ, অ,
আৰু এই ডিচপ্লে-ডিচপ্লেটো বেয়া হ'ল।
অ, অ,
দুবাৰে হ'ল মানে মই একচেঞ্জ।
অ', অ', অ'। নৰ্মেল চলাই থাকিলে বেয়া নহয়, এতিয়া মানে গেম চেম খেলা নাই নহয় এতিয়া মোবাইলত। এটো একো হোৱা নাই, আগৰ কেইটা অলপ প্ৰথমটো বহুত বেছি গেম খেলিদিলো। বেছি গেম খেলিলো, চাৰ্জ দিলো, তাৰপিচত চাৰ্জ দিয়া মানে চাৰ্জিং পিনে বেয়া হৈ গল। চাৰ্জিং বেয়া হোৱা পাছত বনালে আৰু বনোৱাৰ পাছত আকৌ ডিষ্টাৰ্ব দিব লাগে ডিষ্টাৰ্ব দিয়ে থাকে আৰু এবাৰ বনোৱাৰ পিছত। অৰিজিনেল নহয় ন। তাৰপাছতটো আৰু ৰেডমি কি বুলি কৈ, ৰেডমি টো নাই বনোৱা আৰু। এটো এনেকাই মানে বেয়া হৈ গ'ল কিমান ডেৰ বছৰ, দেৰ বছৰ মান গ'ল ছাগে ডেৰ বছৰ তাপিছত বেয়া হৈ গ'ল আৰু, পাছ নাই বনো আৰু এনেকাই আছে। চলি আছে বাৰু খালি কেমেৰাতটো বেয়া হৈ গৈছে আৰু। মাদাৰবোদ বেয়া হৈ আছে, বাকী চব ঠিকে চলি থাকে আৰু।
অ'।
আৰু বেলেগ ডিজিটেল বস্তু কিবা আছে
বেলেগতটো এনেকা মানে কি ক'ম আৰু বেলেগতো নাই। সনেকাইে মানে লেপটপ বিলাক ব্যৱহাৰ কৰা হয় আৰু, অ'।
মুভি ক'ত চাই লেপটপত নে মোবাইলত?
মুভিটো মই বেছিভাগ মানে চালে মবিলতে চাওঁ হয়।
অ', অ'।
লেপটপটো আৰু অ'পেন কৰি নাথাকোঁ আৰু মানে ইমান, লগা সময়ত মাত্ৰ অ'।
অ', অ', আচ্ছা।
উম।
এবাৰ খুলিব লাগে আৰু কিবা কৰিব লাগে। মবাইলটোয়ে ভাল আৰু।
উম, মোবাইলটো আৰু একবাৰত হৈ যায়, শুই পিনি চাবও পাৰে ভালকৈ, উম।
আৰু অনলাইন চালেও দাটা কম খাই পুৰা।
উম, উম হয়।
বেছি ডাটাও নাযায় তেতিয়া।
হয়।
আপোনালোকৰ ফালে ফাইভ জি পাইছে ছাগে?
ফাইভ জি আমাৰ লাগে কিন্তু ইমান মানে যেনেকা চিটিত লাগে এনেকা নহয় মেন টো, এনেই শ্ব' কৰে আৰু ফাইভ জি বুলি কিন্তু ইমান কিবা নহয় মানে।
একেটাই আমাৰ পিনেও, দেখাই কিন্তু নাই।
অ'।
ফাইভ জিটো দেখাই থাকে, কিন্তু ফাইভ জি ৰিয়েল ফাইভ জি নাহে আৰু। স্পীড নাই, একেবাৰে স্পীড নহয় হা। কিছুমান ৰাস্তা পিনোই গ'লে পাব আৰু মেইন ৰাস্তাত মেইন ৰোডত গোতে পায় আৰু। অ'।
এই আজিকালি মানে ফাইভ জি হ'লে বহুত শ্ল' হৈ গৈছে।
অ', অ', হেটোৱেটো।
ফাইভ জি হ'লে মনে মই বহুত শ্ল' পাইছো মানে।
অঁ, ৰাতিপুৱা ৰাতিপুৱা স্পীড হয় বুলি কয় আৰু, বাকী টাইমতটো চবেই ফাইভ জি চলাই থাকে। চলাই খানে এতিয়া ফাইভ জি স্পীড নোহোৱা হৈ গ'ল আৰু এতিয়া। আগৰ নিচিনা নহয়।
আৰু কিছুমান জেগাতটো আৰু ফাইভ জি নথকা জেগাতটো আৰু।
অঁ
কেনেকুৱা হ'ব আৰু।
নাপায় অঁ। ফ'ৰ জি ফ'ৰ জিয়ো চলে বাৰু, ফ'ৰ জি যদি ভালকে কেতিয়াবা পালে ফ'ৰ জি স্পীডে হয়।
অ।
নাপায় ন, কিছুমান তাত ফৰ জিয়ো ভালকে নাপায়। ফাইভ জিটোতো পিছৰ কথা, ফৰ জিয়ে নাপায় এতিয়া।
মানে আমি ফাইভ জিটো মানে চব জেগাতে কৰি দিব লাগে এতিয়া।
অঁ সেইটোৱেটো মানে কৰি দিয়ে নেকি নাপায় না নাপায় নাজানো আৰু কৰিয়ে দিছে চাগে। খালি নাপায় নেকি দেখাতটো দেখাই থাকে, ফাইভ জি ফাইভ জি বুলি আৰু উম।
নেটবিলাকৰ প্ৰব্লেম হয় আৰু ডাটাৰ কাৰণে।
উম, সেইটোয়ে দাটাৰ কাৰণে প্ৰব্লেম।
আনলিমিটেড হলে ভাল না।
অঁ, সেইটোৱে তো, এতিয়া বাৰু আনলিমিটেড দিছে। তাকো বন্ধ কৰিব বুলি শুনিছো, পিছত ফাইভ জি ডাটা আহিব বুলি শুনি আছো। ত হ'ব দিয়ক।
দে দে ঠিক আছে।
অঁ, দিয়ক।
উম